হয় শুনি আছে নে?
অ শুনি আছো, কি খবৰ তোমাৰ?
উম ভালে আছো দে, তোমাৰ কোৱা?
আছোঁ আছোঁ ভালে আছোঁ।
অ বাকী বতৰ কেনেকুৱা তাত?
বতৰ বেয়াই মানে অলপ বৰষুণো দিলে।
অঁ আমাৰ ইফালে ডাৱৰেীয়া কৰি আছো মানে অ অলপ লগত মেঘগৰজী আছিলে জানো কিবা হয় আকৌ ইয়াতে আমাৰ ইয়াতে হাই এলাৰ্টত আছে মানে এই দুদিন মান বৰষুণ দিব চাগে ভালকে।
উম উম হয় হয় হয় আমাৰো অলপ এনেই বতৰটো ভাল নহয় এনেকুৱা।
উম হু বুইছোঁ, বাকী ভালে আছ ন তুমি?
আছোঁ আছোঁ আছোঁ আছোঁ আছোঁ।
তুমি কেইদিনমান আগত কাজিৰঙা গৈছিলা নহয় জানো?
অ গৈছিলো গৈছিলো কাজিৰঙা।
ভাবি আছো মানে যাম বুলি এবাৰ গৈছিলো মই আগতে তথাপি আকৌ এবাৰ যাম বুলি ভাবিছো মানে কি কি চালে অকন মানে কোৱাচোন।
কাজিৰঙাৰ কাজিৰঙা টো অসমৰ পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে পৰে় কাজিৰঙা, কাজিৰঙাটো এশিঙীয়া গড়ৰ বাবে বিখ্যাত থৌ পৰা আমি গমেই পাওঁ কাজিৰঙা এ পৃথিৱীৰ ভিতৰতে শিঙে গড়ৰ বাবে বিখ্যাত তাত এটা শিঙৰ গড় দেখা পোৱা যায়।
হয় হয়।
তাৰ পিছত কাজিৰঙাৰ ভিতৰত মনোমোহা দৃশ্যয়বিলাক গড় গছ গছনি হাতী বাঘ ভালুক এইবিলাক আৰু তাতে যোনটো মানে কাজিৰঙাৰ ভিতৰৰ ফিদে মানে যে ধৰা জীপ জিপত লৈ যাই কিনে তাৰে মানে মানে উম ঘুৰাই ত সেইটো বহুত বস্তু চাব পাৰি আৰু ভালকে আগ থকা থকা লোৱাৰো সুবিধা বহুত আছে।
উম হয় বাৰু আগত মই উম, মই যেতিয়া গৈছিলো বাৰু তেতিয়া তোমাৰ হাতী চাফাৰীটো বন্ধ আছিলে। অ', তুমি যাওঁতে কি হাতী চাফাৰীও আছিলে নে?
হাতী চাফাৰী এনেকুৱা নাই নাই হাতী চাফাৰী ব হাতী চাফাৰী নাই। হাতী চাফাৰী মই জী মানে জীপতে ঘূৰিছো মই আৰু।
অ', আমিও জীপতে গৈছিলো আচলতে মই তোমাৰ পাঁচ বছৰমান আগতহে গৈছো মানে স্কুলত। অ', পাঁচ বছৰ কি বেছি হ'ব স্কু স্কুল মানে ক্লাছ নাইনত থাকোঁ তেতিয়া মানে মই স্কুলৰ লৈ গৈছিল আৰু। চ' তেতিয়া মানে জীপতে গৈছিলো হাতী উঠাত মন আছিল যদিও মানে এতিয়া তোমাৰ জীপতে ফুৰিলো গে আৰু ভয়ে লাগিছিলে মোৰ অকৌ মানে খেদাই নেকি। কৰে বুলি তাৰপিছত নহ'ল বাৰু সেইবোৰ।
ত' হয় আৰু জীপ গিলাকো ভালকে মানে চলাব কেতিয়াবা সন্মুখতে বাঘ চাঘ আহি যায়। এশিঙীয়া গড় আহি যায় পুৰা মানে খুন্দাই দিয়ে কেতিয়াবা।
হয়, হয়, হয়, নে আজিকালিতো তোমাৰ আমাৰ সামাজিক মাধ্যমতো ধেৰ ভডিঅ' ভাইৰেল হৈ
অ', সেইটো হয়, ৰাস্তাই ৰাস্তাই ডাইৰেক্ট খুন্দাই চুন্দাই দিব দিয়ে ন বহুত মানে সতৰ্কতা লৈ যায় আৰু।
হয়, হয়, আৰু গড় বুলিয়ে নহয় আচলতে তোমাৰ ধেৰ বনৰীয়া জন্তু থাকে ন।
অ', বনোৱা বনৰীয়া জন্তুও থাকে।
উম, সেয়ে মই যোৱা বাৰু বহুত দিন হ'ল। তোমাৰ এনেই জীপ চাফাৰীত কিমান লৈছিলো তুমি কৰোঁতে?
মোৰ এনে চাফাৰীটো থাউজেণ্ডৰ ওপৰতে লৈছিল।
অ', আমিও যাওঁতে তেনেকুৱাই লৈছিলে।
উম, হাজাৰৰ ওপৰতে লৈছিল। থকা থাকিবও পাৰি যাতে থাকিব যদি দূৰ পৰা যায় যাব পাৰি যদি একদিনাকে যায়, যায় ৰে ঘুৰি আহিব পাৰি কিন্তু অলপমান বেছি চোৱা নহয় আৰু।
উম, গৈছো কাজিৰঙা কি ভিতৰতে থাকিব পাৰি নেকি মানে তেনেকুৱা হোটেল বা তেনেকুৱা কিবা আছে নেকি?
ভিতৰতো ভিতৰতো সেনেকুৱা বাহিৰত আছিলো আৰু আমি বাহিৰত হোটেল চোটেল আছিল ন বাহিৰত। ত' তাতো ভিতৰত আছে ভিতৰত আছে আহ তে ভিতৰত থাকিব লাগে। সেইটো গম নাপাওঁ ভিতৰত
অ', আমি যাওঁতে মানে তোমাৰ এদিনীয়াহেকে গৈছিলোঁ যে। সেইকাৰণে মানে তোমাৰ ৰা ৰাতিপুৱা গৈছিলো একদম তোমাৰ মানে একদম দুক মুক ৰাতি গৈছিলো আৰু পুৰা। তাৰপিছত তোমাৰ আকৌ মানে ৰাতি উভতি আহি গ'লো।
গোটেই যদি মানে অসমত গোটেই কাজিৰঙাখন চাব লাগিলে মানে অলপ মানে দুদিন তিনদিন মান ৰখিব লাগে আৰু। তেতিয়া ভালকে মানে পুৰা চাব পাৰি আৰু এটা এটা বস্তু তন্ন তন্নকৈ।
হয়, হয়, হয়, সেইটো হয় চ-চৰাই চিতি কৰি কিবা দেখা পাইছিলানে নাই?
চৰাই চিৰিকটি তাতে এনে তাতেটো চৰাই চিৰিকটি দেখিছো বগলীবিলাক। পানীত বহুত মানে এটা ভাল লাগে আৰু বগলীবিলাক থাকে তাতে। পদুম ফুল ইমান ফুলি থাকে।
উম।
চ' হাতীবিলাকে পানী পানী খাব আহে তাতে।
অ', আচলতে কাজিৰঙাৰ তোমাৰ পৰিৱেশটো ভাল ন একদম গছ গছনি পাহাৰ চাহাৰ মানে এইবোৰ অকন মানে ইমান এটা বাৰু হেৰি আজিকালি মানে শুনিছো অলপ কমি আহিছে বোলে। তোমাৰ।
অ অ কাজিৰঙাৰ। কিন্তু কাজিৰঙা কাজিৰঙাৰ জন্তু এতিয়া যদি আমি। আ উজনি সময় পিনে যাওঁ। অ কা কাজিৰঙা হৈয়ে যাব লাগে ন আদা আদি ৰাস্তা ইপিনে পৰে গোলাঘাটৰ ইপিনে।
হয় হয় হয়।
ত সেইটো আছে ৰাতি য মানে অলপমান সেও হয়। অলপ মানে ভয়ো লাগে কাটি যাব কাৰণে জংঘল বহুত থাকে ন সেইপিনে। ত মানে হাতী- চাতি কেতিয়াবা সন্মুখতে পুৰা আহি যায় গাড়ীৰ আগত।
ভয় লাগে আৰু।
ভয় লাগে বহুত মানে ৰিক্স কিছুমানে বহুত ৰিক্স গুচি যায় মানে।
উম এইটোতো থাকেই আৰু হাতী আৰু মানুহৰ সংঘাত এইটো আৰু বহুত। দিনৰ পুৰণি মানে এইটো নতুন বস্তু নহয়েই এনে তোমাৰ কাজিৰঙাত কাজিৰঙাত তোমাৰ এ ধৰি লোৱা এনে। কেইজনমানান ধৰি লোৱা এনে গ্ৰুত গলে কিবা ডিছকাউণ্ট চিচকাউণ্ট দিয়ে নেকি মান ধৰি লোৱা এন্ট্ৰি ফিজ এইবোৰত।
গ্ৰুপত গ'লে আমি সেনেকুৱা পোৱা নাই গ্ৰুপত গ'লে মানে আমি সেনেকুৱা মানে গ্ৰুপ। মানে সেনেকুৱা নাছিল আৰু মানে মই ফেমিলি নিজৰ পৰিয়ালৰ লগতে গৈছিলো দুজন তিনজন।
আচ্ছা আচ্ছা।
বা মানে যোৱা নাই কিন্তু পাই পাই চাগে অলপ হোটেল চোটেলৰ ক্ষেত্ৰত। তাতে চ তাতে অলপ পাই তাতে হয় ডিচকাউন্ট চিচকাউট।
অঁ তুমি কিমান ওচৰৰ পৰা দেখা পাইছিলা গঁড়।
গঁড় মানে। বেছি ওচৰ নহয় আৰু বেছি ওচৰতো লৈ যাবতো নোৱাৰে। এইটো চৰতো গ'লে মোটামুটি অলপ পাঁচ মিনিট মান দূৰত আৰু। পাঁচ ছয় মিটাৰ মান অলপমান দূৰ তাত তে আছে গড়তো জীপখনতে মানে চাব পাৰি। ওচৰততো যাই গ'লেতো পুৰা মানে অলপ মাৰি পেলাব খুন্দাই দিব জীপটিপ পুৰাটো সেই হৈ যাব।
নাই সিহঁতৰ ওচৰত যাব নোৱাৰি সিহঁতে দৰাই আহে ন।
হয় সেইটো দৌৰাই আৰু, জীপটো মানে এনেকুৱা স্পীড মানে বে'ক কৰিব মানে সেই কৰিব নোৱাৰে ন। যদি সন্মুখৰ পৰা আহে মানে যদি ভ আহ যদি মানুহ থাকে ভিতৰত
আজল আচলতে ড্ৰাইভাৰজন ভাল হ'ব লাগে বুজিছনে নাই। যদি ভগৱান নকৰক ভগৱান নকৰক তেনেকুৱা যদি কেতিয়াবা পৰিস্থিতি আহে, ড্ৰাইভাৰজন মানে একদম সতৰ্ক হৈ কেনেদৰে মানে জীপটো তাৰ পৰা উলিয়াই আনব পাৰি মানে সেইটো চাব লাগিব আৰু। সেইকাৰণে মানে আচলতে এইবোৰ জীপ চাফাৰী কৰিলেওঁ ড্ৰাইভাৰ এজন ভাল ড্ৰাইভাৰ এজন লগত
ভাল ড্ৰাইভাৰ এজন লাগে কিন্তু ততে। আৰু ড্ৰাইভাৰ কিছুমান মানে ৰিক্সতো কিছুমান যায় মানে। যদি সন্মুখত ইনকে চাই থকাতে অ' আপোনাৰ সন্মুখত কোনোবা আহি যায় ঘপককে মানে চাই চাই চিত তি পুৰা পুৰা থাকে। ত ফৰেষ্ট গাৰ্ড টো থাকে তাতে। ফৰেষ্ট
থাকে থাকে সেইটোৱে।
কাৰণ তাহা'তো থাকিবই লাগিব, তাহা'তে গ'ম পাব যে ক'ত কি আছে। ক'ত মানে কি কি আছে কি কি আই।
উম তুমি কেইটা গড় দেখা পালা তাত?
মই এনে তাতে দুটা তিনিটা এনেকাে দেখা পাইছো আৰু। আছেই ভিতৰত কিন। টো মানে সিপিনে যাবলেতো ভালে লাগে, কিন্তু জংঘলৰ ইপিনে বহুত ভিতৰত গ'লে আৰু- বহুত ৰাতি হৈ যায় ন।
ৰাতি হৈ যায়, মই গৈছিলো তোমাৰ আছিলো দুৰ্ভাগ্য ক্ৰমে মই মানে কেৱল দুটাহে দেখা পালো। আচলতে তেতিয়া আমি যেতিয়া গৈছিলো বহুত বছৰ আগত ন, নাইকমেও মই পাঁচ বছৰ বুলি কোৱা আছিল। কিন্তু, আচলতে তোমাৰ নাইকমেও ছয় সাত বছৰ হ'ব। তেতিয়া আচলতে তোমাৰ এই গড়ৰ চিক- কাৰ টিকাৰ এইবোৰো মানে ঢেৰ মানে নাছিলে ন বস্তুবোৰ, এতিয়া ধৰি লও এইবোৰ দি- দিনক দিনে কমি কমি আহি আছে অও।
হয় হয় হয়।
এতিয়া মানে ত বস্তুবোৰ কাজিৰঙা এতিয়া মানে আগতকে বেছি ধুনীয়া হৈ উঠিছে চাগে।
অঁ' এতিয়াতো নতুন নতুন চৰকাৰে বহুত নতুন নতুন তাতে হে প্ৰকল্প বনাই আছে বহুত। ভাল ভাল এতিয়া তাতে বনাই আছে। কাৰণ বাহিৰৰ পৰা বহুত- চাব আহে ন বিদেশৰ পৰা বহুত চাব কাৰণে আৰু এতিয়াটো ডাঙৰ ভাল ভাল- হোটেলো বনাই আছে তাতে মানে।
উম' না আমাৰ অসমত তুমি যদি ভ্ৰমণৰ কাৰণে কেইবাটাও ঠাইৰ ভিতৰত যদি তুমি একদম ভাল ভাল ঠাইত যদি ধৰা- তাৰ ভিতৰত তোমাৰ কাজিৰঙা একদম মানে টপত থাকিব আৰু।
কাজিৰঙা আৰু এটা আছে আমাৰ মাজুলী।
মাজুলী সেটো ময় একদম একদম, মাজুলীটো আৰু শিল্পকলাৰ কাৰণে বিখ্যাত আৰু।
তাতে মানে আৰু কি হয় হেল ফেৰীত যোৱা কিবা ভাল ভাল লাগে আৰু। ভাল দৃশ্যবিলাক ব্ৰহ্মুপুত্ৰৰ মাজত এনেকে যাব কাৰনে।
উম হুম হুম' সেইটো তোমাৰ ঘৰৰ পৰা কাজিৰঙা যাওঁতে মানে- কিহ'ত যাব পাৰি, এনে ট্ৰেইন চেন আছে নে কিবা বাছত নে কিহত যাব পাৰিনো?
গোলাঘাটলৈকে মই জনাত ট্ৰেইন আছে নে নাই মই গ'ম নাপাওঁ। আমি এনে- ভাড়া কৰি গৈছিলোঁ আৰু গাড়ী।
আৎচ্ছা আৎচ্ছা।
গোলাঘাতলেকে ট্ৰেইন- অঁ' মানে আমি এনে ভাড়া কৰি লোৱাতে- অলপ মানে দুই দুই তিনি হাজাৰৰ ওপৰত লৈছিল, অঁ'।
অঁ' বুজিছোঁ বুজিছোঁ মানে নাইকমেও তোমাৰ পোন্ধৰ পোন্ধৰ বিশ- কিলোমিটাৰতকে বেছিয়ে হব চাগে ন?
বহুত হ'ব আৰু গোলাঘাটলৈ ট্ৰেইন থাকিলেও মানে যদি আছে গোলাঘাততটো ষ্টবেজ- চাগে মোৰমতে এটা মতে আছে নে নাই গম নাপাওঁ। তে থাকিব যদি থাকে তেন্তে ভালে হয়।
অঁ' তুমি যেতিয়া গৈছিলা তোমালোকে তেতিয়া জীপ চাফাৰী- কৰোতে তোমালোকৰ লগত কি মানে গাৰ্ড এজনো দিছিলে নেকি?
অঁ' গাৰডটো লাগিবৈ, গাৰড টো নালাগিলেতো মানে গমে নাপাব না ত'-
অঁ' আমি যাওঁতে কিন্তু- মানু্হ যাওঁতে পিছে আমাৰ লগত গাৰ্ড নাছিল তেনেকে জীপ মানে জীপ চলোৱা মানুহজনে আছিল আৰু। তেতিয়া মানে আমাৰ জীৱ চলোৱাৰ মানুহজন মানে বহুত অভদ্ৰ ধৰণৰ আছিল মানে তেওঁ। এঁ মাৰভাৰ মোৰলোম- এ মোৰ লগৰ এজনৰ মানে তেতিয়া আমি স্কুলৰ টাইমত গৈছো ন, বহুত সৰুতে আৰু তখন উৎপতিয়ে থাক- মানে লগৰবোৰ আৰু ধৰি ধৰি লও আমাৰ ল'ৰাবোৰ অকণ উৎপতিয়া থাকেই ন, যেনে লগৰৰ- এতিয়া ধৰি লোৱা একদম ঠিকছে পানী চানী খাই মানে তাৰ একদম পেচাব লাগি আছে আও, হাঁ এইটো ড্ৰাইভাৰজনৰো দুখ। ন সি মানে ড্ৰাইভাৰজনক কৈ আছে দাদা গাড়ীখন ৰখাওঁক ৰখাওঁক মোক মানে প্ৰেচাব লাগি আছে। এতিয়া ড্ৰাইভাৰজনে মানে তেওঁক- তাৰ কথা নাই শুনা নহয় ভাইটি ইয়াত নহয় ডাইভাৰজন মানে চলাই গৈয়ে আছে গৈ আছে সি মানে তাতে মানে ড্ৰাইভাৰজনৰ ওপৰত মানে বহুত খং তাৰ মানে এতিয়া মই তাক তাৰপিছত বুজালো আৰু যে আচলতে এতিয়াত মানে মোৰ লগৰজনৰো ভুল নাই এতিয়া পেচাব বস্তুটো মানে ধৰি লোৱা ইচ্ছা কৰি টো আনিব নোৱাৰি। সি নিজে আহে আকৌ ইপিনে আনফালে চাব গ'লে তুমি ড্ৰাইভাৰজনৰো ভুল নাই কাৰণ তেওঁ ৰখাব নোৱাৰিব।
ৰখা কাৰণ যদি নামি যায় নামি যায় কোনোবা যদি ফতকে মানে অকস্মাত আহি যায়।
আকস্মাত আহি যায় সেইটোৱেটো এতিয়া ক'ব নোৱাৰি ন' বনোৱাৰী জন্তুক। আচলতে তেওঁলোকে তোমাৰ লুকায়ো থাকে বহুতে, চাঞ্চ বুজিয়ে মানে ঘপকে আহি যায়গ হুচ
খপকে আৰু লুকাই থাকে আৰু ড্ৰাইভাৰজনো মানে পৰিচয় মান ৰিক্স এটা আহি যায় যে তোৰ মানে তোমাৰ তোমাৰ অনুপষ্ঠি কেনেকৈ মানে নামিব পাৰে কেনেকৈ সেই কৰিব পাৰে।
উম, সেইটোৱে সেইটোৱে। ন তোমাৰ বিশেষকে মই তোমাৰ কাজিৰঙা কিন্তু সঁচাই বহুত ধুনীয়া আৰু যাম চাগে মই আৰু তোমাৰ এই
ভাল, ভাল লাগে, ভাল লাগে আৰু মইতো মই মানে আৰু মইতো বেছি হোৱা নাই মোটামুটি ছয় মাহ মই আগ পোৱা আগতেই গৈছো অলপ অলপ মানে এতিয়াতো বহুত ভাল লগা হৈছে ন' অলপ দুদিনমান আৰু দুই এক বছৰ পিছত আৰু ফুৰিব গ'লে ভাল আৰু কাজিৰঙা আৰু বেলেগ সেনেকুৱা তেনেকুৱা আনা নলাগে মানে ৰাতি গুচি আহিলো ন'। ত' মানে সেনেকুৱা মানে অনা নহয় আৰু।
ধুনীয়া ধুনীয়া মানে এশিগীয়া গড় বা তেনেকুৱা কিবা কাত ঠৰ মূৰ্তি মানে তেওঁলোকে সাজি কাচি মানে ধুনীয়াকে বেচে কিছুমান মানুহে। বুজিছে মানে নিজৰ হাতেৰে মানে এক সিটো নিয়ৰ্মিত কৰি মানে বহুতে বেচে সেইটো বহুতে মানে লৈ আহে ধৰি লোৱা জাপ পি জাপি আচলতে জাপিটো আমাৰ অসমীয়া মানুহৰ ঘৰত থাকেই কিন্তু মানে ধৰি লোৱা শিঙিয়া গড়ৰ মানে কাঠৰ মূৰ্তি বুজি পাইছা নে কোনটো মোৰ সমই
গম পাইছো, গম পাইছো।
অ', তেনেকুৱা মানে বহুতে বেচে মানে কাজিৰঙাৰ বাহিৰত আৰু ত' সেইবোৰৰ দাম মই যাওঁতে তোমাৰ টা মানে সৰু একদম মানে তোমাৰ নাই কমে ধৰি লোৱা কি কম মানে যাম তোমাৰ মানে সৰু টেমাৰ মানে সিমানতটো আকাৰৰ মানে হ'ব আৰু বুজিছা চাইজ সেইটো সুধোতে মই সাতশ টকা বুলি কৈছিলো মানে বহুত দাম কিন্তু তাত। কিন্তু এটাই মানে প্ৰতীক চিহ্ন হিচাপে ৰান্ধিবলৈ ভাল আৰু বস্তুবোৰ।
উম, হুম, হুম, হয়, হয়, ভাল লাগে এনেই।
উম, হুম, সেইটোৱে গৈ আহিবা আৰু এপাক।
যাম, যাম, যাম, তুমি এবাৰ গৈ আহিবা।
উম, যাম, যাম, এই তোমাৰ মই আৰু বেছি নহয় তোমাৰ ছটা সাত মাহৰ ভিতৰতে যাম মই। এবাৰ মানে যোৱাবাৰ যাওঁতেটো তোমাৰ বন্ধু বৰ্গৰ লগত গৈছিলো এতিয়া পৰিয়ালবৰ্গৰ লগত যাম বাৰু।
হয়, হয়, হয়।
এয়াই বাকী খোৱা বোৱা কৰিলা তুমি?
অহ।
খোৱা বোৱা কৰিলা নে বোলো?
কিহৰ?
নাই খোৱা বোৱা কৰিলে বোলো ভাত
অ', খোৱা বোৱা, খোৱা বোৱা, খোৱা বোৱা নাই কৰা নাই কৰা, তুমি?
অ' নাই কৰা নাই আমাৰ দেৰি হয় বাৰু মানে এঘাৰটা মান বাজি যাই আছে।
আমাৰো অলপ দেৰি হয়।